হেল্ল'
কি কৰি আছ?
এইয়া তোৰ অকণমান ৰাস এইটো কি বুলি কয় চাহকণ খাই পেলাই অকণমান ৰাস্তালৈ ওলাই আহিছিলো। তই কি কৰি আছ?
এ ময়ো সেই বাহিৰতে ৰখি আছো মগলো কালে ফোন কৰো কালে ফোন কৰো বুলি তোলৈকে ফোন এটা কৰিলো মোলো তোৰতো খবৰ খাতি নাই। উ।
এই মই মানে এইয়া মানে পথাৰৰ পৰা আজৰিয়ে নাই সেইকাৰণে বোলো ফোন চোনো মৰা নাই মাৰিলি ভালে কৰিলি বাও।
হয় হয় দে পথাৰত তইহে লাগি আছ মইতো লগাই নাই হয় নহয়?
এ নহয় মানে শুন এতিয়া এইট এতিয়া সময়ৰ কণহে মই অকণমান হেৰিকে আছো দিনৰ দিনটো পথাৰত থাকি মানে সন্ধিয়া সময়ত টোপনি ধৰে শুই দিওগে আও।
অ বাৰু বুজি পাইছোঁ একে ময়ো সেই ৰাতিপুৱা সোনকালে পথাৰলৈ গুচি যাওঁ তাৰ পৰা তোৰ মানে কি হয়, বাৰটা এটামান বজাই পথাৰৰ পৰা আহো কাৰণ সেইখিনি বত- তৰটো ভাল হৈছে যে তা আগখিনিক কিমান ৰ'দ আও।
উম উম।
সেইটো কাৰণে মানে অলপ অ- হা দেৰি হয় তা পা সন্ধিয়া টাইমতো অকণমান আজৰি হৈ থাকো যে মই বোলো কাবালৈ কাবালৈ এটা ফোন তাকে কৰো।
অ তাকে ভালে কৰিলি বাৰু মানে হেৰি তোৰ তৰক খেতি কিমান মানে সে হৈছেগৈ এতিয়া?
খেতি মানেটো ওলাই থকা মাটি আছিলে আঠ বিঘা আঠ বিঘাতো হ'ল বাৰু। বাকী তোৰ আও ছবিঘা এটা আছে মানে তো সেয়া মাটি ওলাই থকা নাই মানে মেঠাইৰ ভিতৰত আছে।
অ অ।
সেয়া ৰুই পিনে অলপ দেৰি লাগিব। তহঁতৰ?
আমাৰতো তিনি বিঘা এটা ৰুই হ'লগে তাৰপাছত তোৰ আমাৰ মানে এতিয়া হেৰি কৰিছে ত আজি মানে হাল বাইছে মানে এই দুই নম্বৰ চাহ যে বাই যে তাপিছত বাইছে আকৌ মানে তিনদৰা এটা আছে কাইলে ককা দিব তাৰপিছত এই গিডৰাটোৰ হেৰি হোৱাৰ পিছত দিব মানে কেইদিনমান গেলিবলে দিছে।
অ অ বুজি পাইছো মাটিতটো অকমান গেলিলে ভাল হয় মানে বোকাটো।
অ মই মানে বেছ- চিনা তোৰ এসপ্তাহ মান লাগিব এসপ্তাহতো হৈ যাব খেতিটো।
অ তেতিয়াহ'লে দেখোন তহঁতৰ সোনকালে আজৰি হব আমাহে বহুত দিন লাগিব নেকি মানে তোৰ কি হ'ল হাল বোৱাই নাই সেইকেছা তোৰ বাব বাৰু। তথাপিও মানে তাত আকৌ কি হয় গৰুৱে হাল বাব নোৱাই আমাৰ গৰু হাল আছে যে তই দেখিছ নহয়।
উম উম।
অ সেই হাল গৰুৱে বাবগে নোৱাৰে মানে মাটিতো বহুত টান আগতে ট্ৰেক্টৰে কহাই লব লাগিব দুচামান তাৰ পিছ-
এ আমাৰ মানে এফালে কি গম পাইছনে বৰষুণ দি থাকোত- তে যদি তই ৰুই মেলি আজৰি নহ তাপিছত খৰটো মাৰি দিয়াৰ পিছত মানে তোৰ ৰুবলৈ বহুত সমস্যা হৈ যায় মানে। তোৰ ৰ'দ দিয়াৰ পিছত টো মাটি আমাৰ এইফালে তোৰ মানে হেৰি মাটি যে
উম বুজি পাইছো বাৰু এ হেৰি হয় তোৰ এনেইতো এতিয়াতো ৰ'দতো অলপ কোমলকেই হয় বুলি ক'ব পাৰি কিন্তু মাটি চবৰে ৰু হোৱা পিছত যেতিয়া সজাল ধৰে তাৰ পিছতো পানী কমি গুছি যায় একদম মাটি ফাটি যোৱালৈকে ৰ'দ অ।
উম সেইকাৰণে আমাৰ মানে - এতিয়া ৰোৱনী লগা হ'লেও মানে মাটিকণ সোনকালে ৰুইলো হৈছে, মানে পিছত তোৰ - ইবাৰ মানে আমাৰ ইবাৰ তোৰ দুবিঘা তিন বিঘা এটা চন পৰি গৈছে, মানে তোৰ পানীৰ অভাৱ অভাৱত মানে ৰুব নোৱাৰা হ'ল, হা এইফালে মানে মাটিটো বাম যে।
অ আমাৰো সেই যোৱাবাৰ কঠিয়া তলি থাকি গ'ল বাৰু মানে হেৰি হ'ল - সেইটো যে হ'ল।
অ অ।
উম তেনেকে আৰু কিনো কবি বতৰৰ মহিমা। হ'বই বাৰু প্ৰকৃতি আৰু এইটো প্ৰকৃতিৰ হেৰি থাকেই আও দেচোন হয় নহয়।
তাকে বতৰৰ মহিমা আজিকালি বুজিবই নোৱাৰি। তোৰ - ৰ'দ যে অকল তোৰ অনৰহ ৰ'দেই দি থাকিব। বৰষুণ দিলে অনৰহ বৰষুণে দি থাকে, উম তোৰ মানে এতিয়া এইকেইদিনত - ভাত পানী মানে তোৰ এই ভাত বনাই আছে মানে তোৰ দিনৰ দিনটো পথাত- ভাগৰো লাগে নহয় মাহঁতৰো।
অ হয় হয় সেইটো ভাগৰ লাগিবই দেচোন আৰু বয়সো হ'ল ন।
অকমান বহি আছে বহি পেলাই, কৈছে লাহে লাহে ভাত কেইটা বনাম আও। এ ধৰক বেছি সময় হোৱাই নাই নহয় সাতটা চাৰে সাতটা হৈছে। আমাৰ নটা চাৰে নটা বাজি আও ভাত খোৱালে।
হয় হয়, তাকে আমাৰো সেই ভাত পানী বনাই থকা - থকা হৈছে বাৰু, মানে কি হ'ল আজি বতৰটো অকমান ঠাণ্ডা আমাৰ ফালে। বৰষুণ দি আছে এতিয়াও অলপ কিন কিনকে দি আছে মানে তথাপিও ডাঙৰ কে - দিয়া নাই, তোৰ - এ বোলো মাংস অকনকে আনো বোলো কাৰণ গাও - বিষ হৈ আছে এইকেইদিন চবেই খেতি পথাৰত লাগি আছো ঘৰৰ আটাইকেইটা।
অ অ ভালেই কৰিলি ভালেই কৰিলি, খাই থাকিব লাগে মাংস চাংস অকমানো।
উম। তাকে বেছি খালেও বেয়া তথাপিও আও মানে কেতিয়াবা কেতিয়াবা অকণমান খাই থাকিলে ভাল ন।
আমাৰ মানে তোৰ হেৰি বনাইছে এতিয়া তোৰ কি বনাম বুলি কৈছে? মাটিমাহ আনি থৈছে।
অ মোৰ একদম পুৰা ভাল পোৱা বস্তুটো এইটো।
মাটিমাহ তিয়াই থৈছে তাৰপিছত আকৌ তোৰ এই উখোৱা চাউলটো যে - উখোৱা চাউল মানে তোৰ উখোৱা চাউলৰ লগত মানে বনাম বুলি কৈছে। মই বোলো বনাই আকৌ ৰঙাও এটা অকমানি ৰঙালাও এটা আছিলে - ৰঙালাওটো কাটি থৈছে, আহ মানে মই শুন এতিয়া - এইটো ছিজনতে টো ৰঙালাও মাটিমাহ খোৱা ছিজন। মানে আৰু তোৰ মই হেৰিয়ৰ লগত খাই বহুত ভাল পাওঁ। এই তোৰ উখোৱা চাউলৰ লগত, এ মটৰমাহ দিবই আম মটৰ মাহ - থাকেই অনৰহ মতমাহ থাকেই।
অ চা মই গুচি যাম আকৌ দেই ত মোক বেছিকে লোভ- লগাইছ নে কি মই নাজানো কিন্তু মই গুচি যাম সঁচাকে - কৈ গুচি যাম মানে, মাংস এৰিথৈ যামো মাংস প্ৰতি অকনো ৰাপ নাই।
শুন শুন, মানে তো মাংসটোতকে আমাৰ এইবিলাক যোনবিলাক - প্ৰকৃতিৰ বস্তু সেইবিলাকে খাব লাগে। মানে মাংসটো- হয় মানে গা বিষ চাহ বিষৰ কাৰণে খাই মানুহে - উ সৰু মানে এইবিলাকতো বস্তুবিলাক খাবই লাগে।
উ এ পাৰ চাৰ খালে গা বিষটো বেছিকে ভাল হয়, কিন্তু তোৰ যিমান পাৰি ঘৰুৱা বস্তু টো খালে ভাল আৰু মানে
পাৰ মানে আমাৰ মানে ইমান ব্ৰইলাৰ খোৱাটো নচলে, মানে ঘৰতে হাঁহ পোহা হয়, উম হাঁহকে খাওঁ মানে তোৰ
অই তহঁতৰ এতিয়া হাহ আছে নাই বৰ্তমান?
উম হাঁহ আছে আছে, আমাৰ হাঁহ খাই থাকো বাৰু, মানে এতিয়া মানে তো পোৱালি হৈ আছে। ডাঙৰ হোৱা নাই মানে তোৰ, ডেকেৰুৱা হৈছে আৰু।
অ ঠিকে আছে তেতিয়া তই ডাঙৰ হলে মোক এটা দিবি দেই মানে এনে দিব নালাগে বাৰু, মই পইচা দিম মানে তই এটা ৰখাই থবি মোৰ কাৰণে।
উম
মই লৈ আহিম মানে আমাৰ এইফালে হাঁহটো কেতিয়াও মানুহে নোপোহে যে
হয় হয় মানে আমাৰ এইফালে কথাটো কি হয়, তোৰ আমাৰ হাঁহ মানে এইফালে বহুত পোহা হয়। হাঁহটো এই ফিচাৰী বিলাক মানুহৰ ঘৰে ঘৰে আছে যে, উম, তোৰ হাঁহ বিলাক পুৰা ডাঙৰ ডাঙৰ ফিজাৰ নেট, নেট তৰি তৰি তোৰ হাঁহ পুহিব পাৰি আৰু মানে, এ বাৰী বিলাক ডাঙৰ ডাঙৰ যে, তোৰ বেলেগলৈও নাযায় আৰু ঘৰতে থাকে, ফিচাৰীতে থাকে।
নহয় সেইটোতো সেইটয়ে মানে যি হলেও মানুহে
উম
যিমান পাৰি মানে তোৰ নিজে নিজববীয়াকে কিবা এটা কৰি খাব লাগে, এতিয়া ধৰি ল তহঁতক ঘৰত নিজে হাঁহটো পুহি খাইছ হয় নে নহয়? পুহি ললে তোৰ নিজে তোৰ যিমান দ তোৰ এটা ভাল বস্তু বস্তু এটা খাবলে পালি আৰু ন?
অ
তাৰ পৰা তোৰ এ দাদা এজনে মাতি থৈ গৈছিলে অ বুলি
অঁ
অ তাৰপিছত তোৰ যিমান পাৰি মানে ধৰ ঘৰুৱা বস্তু বিলাক খালে ভাল।
এ ঘৰুৱা চাহ এতিয়া চাহ স্বাস্থ্যৰ কাৰণে ভাল বস্তুবিলাকে খাব লাগে ধৰ আগৰ দিনৰ মানুহবিলাকেতো সেউজীয়া শাক পাচলি খাই আছিলে মাংস চাংস সিমান নাখায়, আগতে পাৰ বা হাঁহেই খায় এতিয়াতো ব্ৰইলা কইলাৰ বিলাক ওলালেগে, ব্ৰইলাৰ কইলাৰ বিলাক তোৰ এইবিলাক কি বুলি কয় দৰৱ দিয়া কতোৰ দানা খোৱা এইবিলাক ওলালে, এইবিলাক খাই খাই মানুহে এতিয়াতো মানে মানুহবিলাকে খাই হয় মা মাংস ব্ৰইলা কইলা কিন্তু, শক্তি নাপায়, তোৰ হাঁহটো বা এ তটো পাৰতো যোনটো শক্তিটো পায়
উম হয় হয়। এ সেইটোতো সেইটোয়ে লগতে উম, আৰু এটা হেৰি হয় নহয় তহতেতো হাঁহ চাহটো বেছি থাক ন? সেইটোৰ উম হাঁহ তটো তোৰ এতিয়া ধৰি লও বেচিলি, বেচিলি বুলি নহয় মানে তোৰ যিমান পাৰি নিজৰ নিজৰ ইনকাম এটাও হ'ল মানে, উপাৰ্জন এটাও হ'ল লগতে
মানে ক'ত এইকদিনতো মানে ধৰক মোটামুটিকৈ চলি থাকিব বা কিবা এটা হৈ থাকে ধৰক এ হাঁহ এটা বেচিলে তোৰ চাৰিদিন অ ডিম কণীটো পাৰিয়ে থাকে আমাতো পঞ্চাশ টা, এশটা হাঁহ ৰেগুলাৰ পুহি থকা হয় মাহটো ধৰক কণী এটা, দুটাও পাই থাকিলে ঘৰৰ কণীকে খাবলৈ হয় আকৌ ধৰক কোনোবা আলহী এটা আহে- হিলে আৰ হাঁহ এটাকে খালো ধৰ ব্ৰইলাৰ কইলা বিলাক আমাৰ নিকিনাকে চলি যায় হাঁহ
অ সেফালেদি সেইফালেদিও তোৰ পইচাটো ৰখিলে লগতে তোৰ বেলেগকে উপাৰ্জনৰ পথ এটাও থাকিলে কাৰণ কণীটোতো তোৰ সদায় পাৰে মানে ৰেগুলাৰ পাৰে। কণীটো যদি তই ষ্টক কৰি যদি দোকান এখনত যদি পোন্ধৰটা, বিশটা দি দিয় কাৰণ এটা কণীত আজিকালি দহ টকা আৰু হাঁহৰ কণীততো এতিয়া যাকে দামটো বেছিয়ে হয় পোন্ধৰ টকা মান হয় ত' সেইটো হিচাপলে চালে মানে তোৰ এটা মোটামুটি হিচাপৰ এটা উপাৰ্জন হৈ থাকে আৰু মানে চলি থা- থাকিবৰ কাৰণে মানে সেইটো এক্সট্ৰা খৰচ বুলি কব পাৰি।
আমাৰ মানে হাঁহ হাঁহ বিলাক হাঁহ কেইটা বেচো কিন্তু কণীটো আমাৰ বেচ- চা নহয় মানে ৰেগুলাৰ আমাৰ কণীটো লাগেই মানে তোৰ কি হয় তোৰ ৰাতিপুৱাতো আমাৰ কণীটো নালাগে মানে তোৰ পিছবেলাতো ৰাতিটোৱে মানে ধৰ এইকেইদিনতটো কণীটো লাগিয়ে থাকে মানে তোৰ এ দিনৰ দিনতো পথাৰত থাকোয়ে এ ৰাতি কিবা এটা খাবলৈ মন যায় মানে হাঁহ টোতো আমি ৰেগুলাৰ খাব নোৱাৰো। যিমান হলেও তোৰ চাৰিশ চাৰিশ, পাঁচশ টকীয়া চাৰিশ, পাঁছশ টকীয়া হাঁহ টোতো তই ৰেগুলাৰ খাই থাকিব নোৱাৰ।
অ এটা এটা ৰেগুলাৰ হাঁহনো কেনেকে খাবি এইটো নিজেও হেৰিটো চাব লাগিব ন কাৰণ এতিয়া ডিম কণীটো খাই থাকিলে তোৰ স্বাস্থ্যৰ পক্ষেও ভাল লগতে তোৰ হেৰি
আমাৰ মানে বাৰু কণীটো তোৰ ভাজি নাখাওঁ আমাৰ মানে তোৰ যিটোত বইল কৰি সুতোহে খাওঁ।
উম বুজি পাইছো অ বাকী হেৰি নহয় তই ডিচটেন্স- ত বি এ টো কৰিম বুলি কৈছিলি নহয় কি হ'ল মই নুশুনা হৈ থাকিলো।
এই বি এটো কৰিয়ে আছো মানে তোৰ হেৰি কি বুলি কয়
উহুম
এইবাৰ মানে তোৰ ডিচষ্টেঞ্চতহে লৈছোঁ তোৰ এনেই মানে হেৰি কৰা নাই এই মানে তোনে এনে ডাইৰেক্টকে পঢ়া নাই মানে কলেজ গৈ পঢ়া নাই ডিষ্টেঞ্চতে লৈছো মানে অ- কমান এ অসু অসুবিধা হয় মানে তোৰ আমাৰ ধৰ হাঁহ চাহৰ পৰাও হাঁহ ইমান জাক আছে আকৌ মানে খেতি পথাৰতো লাগি থাকিবলগীয়া হয় আকৌ ধৰ বাহিৰা কিবা এটা কাম নকৰিলেও নহয়। দেউতা মা হৈ আহে মানে সেইকাৰণে ডিষ্টেঞ্চতে লৈ লৈছো মানে চব ফালৰ পৰা সুবিধা হয়।
সেইটোয়ে ল মই এইটো কাৰণে কোৱা নাই মানে তোৰ কি হ'ল তোৰ মানে বৰ্তমান তই বি এ টোতো এডমিচনটো লৈছিলি সেইটো গম পাওঁ তাৰপিছত তই মোক সেইদিনাখনত কলি যে মই ডিচটেন্সতে আকৌ বি এটো ল'ম ঘপকে সেইটো অসুবিধাৰ কাৰণে এৰি দিলি। মানে এতিয়া তোৰ মেইন কেচটো হ'ল তোৰ মানে বৰ্তমান সময়কনত বি এৰ চাৰ্টিফিকেট খন বা বি এছ চি চাৰ্টিফিকেট খন বহুত প্ৰয়োজন দোকান এখনত সোমাও বুলি ক'লেও আজিকালি বিচাৰে।
আমাৰ লগৰ বিলাকে আজি-কালিতো বহুতে এৰি দিছে মানে এ বি এ চি এ এটা পঢ়িবলে এৰি দিছে
নাই এইবিলাক লগৰ শুন লগৰ যে মানে লগৰ লগৰটো থাকিব লাগে সেইটো হয় কিন্তু লগৰীয়া লগত এতিয়া ধৰি লোৱা তোৰ লগত কোনোবা এজন থাক- কিলে হা
অ
তে লগৰ জনে যদি একেখন কলেজতে তহত দুইটাই ধৰি লোৱা একেটা চাবজেক্ট, তাতে মেজৰ মেজৰ লৈ পেলাই তাতে পঢ়িবলৈ গ'লে তাৰ অ সুবিধাৰ কাৰণে এৰি দিলে। ধৰি লও দুইটা অহা যোৱা কৰ একেলগে কিন্তু, মানে ঘপককে তাক দেখি পেলাই এৰি দিব নালাগে কিন্তু সেইটো আকৌ এটা প্লাছ পইণ্ট আহে আকৌ দেই।
এই সেইটোৱে কথাটো আমি মানে এইবিলাকতো। এ সেইকাৰণে মই এইবাৰ মানে বেলেগক কোৱা নাই মই নিজে অকলে লৈছো। নানে ধৰ অকলেটোৰ এইবাৰ অকলে লৈছোনাটোৰ ধৰক। চব ফালৰ পৰা চাই লৈছো মানে মোৰ লগৰ কেইটাৰ লগত নাই লোৱা সিহঁতৰ ধৰ ডাইৰেকে পঢ়িছে পঢ়ক মই মানে নিজে অকলে লৈছো ধৰ সুবিধা অসুবিধাটো নিজেও চাইছো। মানে ইবাৰ মোক কি হয় গম পাইছো নাই ইবাৰ প্ৰথম অ, প্ৰথমতে মানে যোনবাৰ লৈছিলোঁ মোৰ মানে ধৰ মানে প্ৰথম চেমিষ্টাৰ, পৰীক্ষী চৰীক্ষা দিলো তাৰ পিছত ছেকেণ্ড ছেমিষ্টাৰ মানে পৰীক্ষা দিওতে তোৰ এটা ফিছ এটা লয় যে লোৱা তাৰপিছত তেতিয়া মানে আমাৰ এই, অ ক ককা এজন ঢুকালে তেতিয়া মানে ঘৰতো তো অৱস্থা পাতিতো জানৱই, ককা মানে ঢুকোৱা পিছতে মানে তোৰ হেৰি হ'ল। পইচা পইচা এটা মানে লগ হৈছিলে যে এডমিশ্যন কাৰণে ত তিনি হাজাৰ নে চাৰি হাজাৰ টকা লগা হৈছিলে। মানে সুবিধাম মানে কাম বনো নাইকিয়া হ'ল তোৰ মানে তেনেকে হাঁহ চাও বিকা নহ'লে সেইকাৰণে মানে তোৰ। এ দিব নোৱাৰা কাৰণে মানে তোৰ এডমিশ্যন টো ৰৈ গ'ল।
বুজি পাইছো বাৰু এতিয়া শুন এতিয়া তই কাম এটা কৰিবি হব বাৰু এই তই দ্ৰপ, কৰিলি কৰিলি এতিয়া সেইটো ভুলতো আকৌটো শুধৰাব নোৱাৰি কিন্তু এতিয়া তই। যিমান পাৰি মানে তই নিজৰ ফালৰ পৰা বেষ্ট দিবলে চেষ্টা কৰ যাতে। মানে চাৰ্টিফিকেট খন লিয়া আৰু লগতে এটা কাম কৰিবি মানে মই যিটো মই, অকমান ভুক্তভোগী হৈ আছো মই সেইটো কাৰণে কলো মানে তোৰ এই, লগতে যে ডিচটেন্সত তই বিয়েটো কৰি থাকিবি কিন্তু দোকান। পাঢ়াৰ খিনিও যদি সোমাই থাক তাৰ ভিতৰতে সময় অকা মিলাই দৰকাৰ। এঘন্টা মানে এঘন্টা বা আধা ঘণ্টা দৰকাৰ হলে তই দুবছৰীয়া কৰ্চ এটা ল, কিন্তু তই কম্পিউটাৰ ক্লাছৰ।